এই আছো ৰবা এখান কথা এটা ভাবিয়ে আছো মানে একেবাৰে এই আমি লগৰকেইটাই যিহে কেইদিনমান এনেই আছো বন্ধই হৈ আছছে চব।
গন্ধই অ'।
কেইটামান পইচা চইচা জমা কৰি ট্ৰেইনে চ্ৰেনে একেবাৰে ফুৰিবলৈ গুচি যাওঁ নেকি ট্ৰেইনে চেনে উঠি। একদম
অঁ এনেই কত কত যাম বুলি ভাবিছে?
ভাবিছো মানে এনেকে তোমাৰ ধৰি লোৱা মানে কাশ্মীৰতটো ভয়ে লগা হ'ল, জেগাতটো কিন্তু ধু মোৰ কাশ্মীৰ যাবলৈ মন আছিল কিন্তু দেই।
নিজতকৈ দাৰ্জিলিং চাৰ্জিলিংকে যাওঁ।
দাৰ্জিলিং পাৰি, এই এই তোমাৰ ধুনীয়া এই তোমাৰ শ্বিলঙৰ ফালে এটা আছে কিবা মিনি পেহেলগাম বুলি নতুন জেগা এটা ওলাইছে।
অঁ অঁ অঁ অঁ অঁ। ধুনীয়া লাগে অঁ, মই মানে মোবাইত পাইছিলোঁ এটা।
গোটেই কেইটা ওলাই যাম এনেকে ফুৰিম, আৰু ক'ৰবাত ক'ৰবাত এনেকে জেগা, বহুত জেগা চাই আহিম আৰু। কেইদিনমানৰ কাৰণে প্লেনটো বনাম, পোন্ধৰ দিনমানৰ কাৰণে যাওঁ।
অঁ পাৰি বাৰু তে কিন্তু, মানে তোমাৰ বেছি পোৱালি গ'লেও ভাল নালাগিব, তোমাৰ ধৰ পাঁচটা, ছটামান গ'লে ভাল লাগিব।
পাঁচটা, ছটা মেক্সিমাম।
মেক্সিমামৰ অঁ, উম।
তাতকৈ বেছি হলে ভাল নালাগিব বুজিছা।
সেইটোয়েতো অঁ, তাকে এনেই, দাৰ্জিলিঙৰফালে নাইবা এইফালে
দাৰ্জিলিং পাৰি।
দাৰ্জিলিং, মানে গৈছিলোঁ গম পাইছা, তোমাৰ এই ট্ৰেইনখনৰ জেগা কাৰণে ভাল লাগে। বাকী চব গছ দাৰ্জিলিং
অঁ।
ফুৰিব ধুনীয়া জেগা ফুৰিব যদি ছিকিমত ধুনীয়া জেগা আছে।
ছিক্কিমত ন?
উম। কিন্তু ছিকিমত মানে যোৱা নাই মই, ফটো বাজেটৰ কথাও আছে বাৰু তাত দেই। এই শ্বিলঙৰ ফালে যাওঁ নেকি, গম পাইছা, ইয়াৰ পৰা আমাৰ ধৰি লোৱা গুৱাহাটীলৈকে ট্ৰেইনত যাওঁ।
অঁহ।
তাৰ পৰা তোমাৰ গুৱাহাটী তোমাৰ সেইকণতে খানাপাৰা ওচৰৰ পৰা তোমাৰ হেৰি কৰিব পাৰি, তোমাৰ টেক্সি-চেক্সি বুক কৰিলব পাৰি মানে। কিমান পঁচিশ কিবা মানে ভাড়া কৰি লই ইহঁতে।
অ।
আমি যদি কওঁ আপোনাক ইমান টকা দিম, আমাৰ লগত থাকিব লাগিব ভাড়া কৰি দিয়ক, আপুনি হেৰি কৰি দিয়ক, তেতিয়া মানে সি আমাৰ লগত থাকি দিব গোটেই কেইদিন আমাক সিয়েই ঘূৰাব।
অ, পাৰি কিন্তু এনেকৈ মানে অকণমান মানে জনা শুনা লৰা পোৱালি নিব লাগিব আৰু।
উম, আমি যদি সাতদিন মানৰ কাৰণে তাক লওঁ, সি পোন্ধৰ হাজাৰ মান লৈ ল'ব।
পোন্ধৰ হাজাৰমান লৈ লব অঁ।
পোন্ধৰ হাজাৰমান ঠিকেই আছে, আমি যদি পাৰ পাৰ্চন পোন্ধৰ দহ হাজাৰমান তুলো লৈ যাওঁ, পাঁচটা পাঁচটা পোৱালি আছো যেতিয়া আমি তিনি হাজাৰকৈ দিলেই পোন্ধৰ হাজাৰ হৈ গ'ল। ধৰা বাকী সাত হাজাৰ টকাত আমি খোৱা বোৱা, ভাড়া চাড়া‌ সেইখিনিতে হৈ যাব আৰু।
শ্বিলঙতো তোমাৰ ধুনীয়া ধুনীয়া জেগা আছে, তোমাৰ ন, ডাউকি চাউকি চাবলৈ।
ডাউকী, চেৰাপুঞ্জী, লাইটলুম। তাৰ পৰা এই মিনি মিনি পেহেলগামটো নতুনকে ওলাইছে, ধুনীয়া আকৌ পুলিচ বজাৰ এ জেগাত ধুনীয়াই মানে শিলঙৰ তোমাৰ। পাইন পাইন গছ, চাইন গছ, এইবিলাক চব আছে।
অ আছে অ'।
পুলিচ বজাৰ খনত দামটো অলপ বেছি। বস্তুবিলাক দাম বেছি অলপ। আৰু তুমি হেৰি শ্বিলং গলে মানে তুমি এইবিলাক মাংস তুমি না নাখাবাই প্ৰায় ভাগ মানে মই সেইটোৱে ক'লো আৰু।
অ
এই তাত বেলেগ কাটি দিয়ে মানে, তাত মানে খাচিয়া-চাচিয়া মানুহখিনি থাকে না।
আচ্ছা আচ্ছা।
তাত তোমাৰ ধৰি লোৱা মানে য়ে মানে হেৰিয়ে কাটি দিয়ে আৰু মানে বিফ চিভ খাই দিয়ে সিহঁতে। প্ৰায় ভাগ দোকানতে বিফ পায় মানে, মানে উ আমিতো নোৱাৰো এ ভাই। মাজতে গৈছিলো আমি, আমি ইয়াৰ পৰাই লৈ গৈছিলো ইয়াৰ পৰাই মাংস কাটি লৈ গৈছো তাত বনাই খাইছোগৈ।
অ বেগ মানে আমাৰ এইবিলাক খোৱা এইবিলাক নাই ন।
আমাৰ খোৱাটো কথা নাই আমি দালি ভাত খায়ো গুচি যাম লাগিলে, খালি ফুৰিব লাগে আমি জাগা। এ এনেই আছো কেইটামান পাঁচটামান আমি
তাকে অ যাব পাৰি বাৰু তাত। মানে মোক পইচা কেইটামান পোৱা কথা আছে বাৰু যে পইচা কেইটামান পালেই
উ ময়ো মানে মোৰ হ'লেই বাৰু আৰু মানে অ বোলে ইমান কেইটাই লৈ পেলাই নহয় ন আৰু দুটামান পকেটত বেছি হ'লে ভাল আৰু। যাবলৈ হয় নে নাই কোৱা? মা মানে যাতে আৰু কাকো সুধিবলগীয়া নহয় কি
সুধিবলগীয়া নহয় আৰু অ। তাকে
তাকে ভাবিছোঁ মানে, এপাক ফুৰি আহোগৈ অকণ মনটোও ভাল লাগিব।
গ'লে যদি যাওঁ এসপ্তাহমানৰ পিছতে গুচি যাম আৰু।
অ পাৰি এতিয়া মানে আমাৰ ইয়াত গৰম গৰম পৰি থাকোতেই গ'লে মানে তাত ঠাণ্ডা হ'ব না অলপ ভাল লাগিব কিবা এটা। ঠাণ্ডা দিনত আকৌ শ্বিলং-টিলং গৈ লাভ নাই।
লাভ নাই বেছি ঠাণ্ডা হ'ব।
বেছি ঠাণ্ডা হৈ যায়।
উম।
পাৰি তাকে ভাবিছোঁ মানে মেঘালয়-চেঘালয়া একদম উমিয়াম লেক কিবা
উমলাংলি অ সেইটোৱেটো।
লাভ আছে কিন্তু এই একদম পুৰা ফু-ফূৰ্তি এটা হ'ব।
তুমি তোমাৰ লগৰ কেইটাক সুধি চাবা মোৰ কেইটা মই তুমি লগৰ দুটামানক লগ দিবা মোৰ দুটা দুটামানক মিলাও।
লাভ নাই আকৌ তাতে তাতে আমাৰ মানে লগৰ এটা আছে তোমাৰ ইউটিউবত-চিউটিবত মানে ব্লগ বনাই,
অ।
তাৰ কাৰণেতো একদম ভালেই আৰু এক একেবাৰে কণ্টেন-চণ্টেটো ওলাই গ'ল সি ইউটিউবত তোমাৰ আমিও ফেমাচ হৈ যাম অলপ। ইনছতা ছিনছতা আমাৰ ফলোৱাৰছ বাহি যাব।
বাঢ়ি যাব অ।
আমিও তেনেকে আৰম্ভ কৰি দিব পাৰিম আৰু সিহঁতে তাৰো চেনেলতটো অকণ চলিব কনটেণ্ট পাই গ'লো না সি ধৰি লোৱা আমি যদি ফুৰিব যাওঁ।
সেইটোয়েত অ। তাক মানে ভিডিঅ'হে লাগে আৰু। মই মানে
ফুৰা, ট্ৰেভেল কৰা।
অ, মানে মই তাকে মোৰ ইউটিউব চেনেল এটা আছে নহয়, গম পোৱা নে নোপোৱা?
তোমাৰো আছে নেকি?
অ, মোৰ চাৰি হেজাৰ নে পাঁচ হাজাৰ ফলোৱাৰ। সেই চাব্ছক্ৰাইবাৰ। উম, তাৰ পিছতে
কে আৰম্ভ হ'ব। তুমি খালি ভিডিঅ' দি থাকিবা দেই সদায়, কমাই দিলে খালি গুচি যাব।
সেইটোটো মানে ভিডিঅ' বনাব তোমাৰ সময় নাপাওঁ যে।
এই তুমি ডাঙৰ ভিডিঅ' বনাব নালাগে শৰ্ট ভিডিঅ' বনোৱা শৰ্ট ভিডিঅ'। শৰ্ট ভিডিঅ'ত মানে পতক পতক মানুহবিলাকে হেৰি কৰে। আজিকালি ক' কাৰোয়ে সিমান সময় নাই ডাঙৰ ভিডিঅ' চাবলৈ, গম পাইছা?
সেইটোটো, অ।
ইমান সময় নাই। আজিকালি ডাৰেক্ট শৰ্টত তুমি নিজেই চাবাচোন তুমি মোবাইলটোত ইউটিউব বা ইনষ্টাগ্ৰামটো খুলিলে। চৰ্ট চে চাই থাকা কি দুঘণ্টা, তিনি ঘণ্টা পাৰ হৈ যায়। চৰ্ট চা
চৰ্ত চাই থাকোঁতে যায়গে ন। তাকে আমি গোটে আমি যদি, আমি যদি গোটেইকেইটাই এটা এটা ইউটিউব চেনেল খুলি লওঁ।
অঁ।
তাৰপিছতে খুলি পেলাই আমি ধুনীয়াকৈ আমি যদি যাওঁ তালৈ, ধুনীয়াকৈ তাত ভিডিঅ' চিডিঅ' বনাই ন?
উম, কিন্তু মানে হেৰি কৰিব লাগিব। আমি গোটেইখিনি ধৰি লোৱা তুমি, মই, আমি এতিয়া ধৰি লোৱা ডাউকী গৈছোঁ গোটেইকেই টাই ডাউকি যোৱা ভিডিঅ' বনালে নহ'ব। চবে এটা কণ্টেনে আহি যাব না তেতিয়া, তুমি ধৰি লোৱা ডাউকীত বনালা। মই ধৰি লোৱা মিনি পেহেলগামত বনালোঁ। লগৰটোৱে ধৈ লোৱা চিৰাপুঞ্জিত বনালে, এনেকে এনেকে বনাব লাগিব।
অ', সেইটোৱেতো।
তেতিয়া লাভ আছে কিন্তু দেই। মানে, মানে তেতিয়া মানে গোটেইকেইটা ভিউজ পাব সমানে, সমানে
সমানে, সমানে ভিউজ । আজিকালি তোমাৰ এই আজিকালি ইউটিউব চিউটিউবতো বহুত পইচা নহয়।
অ', পইচা আছে। বা, ইউটিউবাৰ বিলাক কিমান পইচা। এই হেৰি যে
আজিকা হা।
সৌৰভ যোশী বুলি ইউটিউবাৰটো শুনিছা? ব্লগাৰ ইণ্ডিয়াৰ একদম তোমাৰ একে ডাঙৰ ব্লগাৰ আৰু সি দেই, তাক ঘৰৰ সন্মুখত তোমাৰ ধৰি লোৱা মানে একদম তিনি, চাৰি বিঘামান মাটি আছে। পাঁচবিঘা মান মাটি দেই, একদম মানে তাত মানে ফ্লেট বনোৱা কথা আছিলে। এ তোমাৰ এশ কিমানটা ফ্লেট বনিব তাত। সি মানে কিবা আৰু প্ৰাইভেচি ৰিজন মানে আৰু নিজৰ মানে ধৰি লোৱা ইউ--উবৰ ইমান ডাঙৰ মানুহ। সি নিজৰ প্ৰাইভেচিত কথা আছে হয় নই
অঁ।
কি মানে কোনোবা চবেই দেখিবা, তেনেকা প্ৰাইভেচিৰ কাৰণে ফ্লেট বনাব মানে তোমাক হেৰি কৰিলে। ইউটিউবাৰ সি না পইচা আছে তাৰ। তাক মানে মানুহখিনিক ক'লে আৰু এনে কে ইয়াত নবনাব ফ্লেট বেলেগত বনাওক, এনেকে, এনেকে ৰিকুৱেষ্ট কৰিলে।
অঁ।
ৰিকুৱেষ্ট সিহঁতে ক'লে না আমাৰটো পইচা লগত কথা ভাই। আমি পইচা পাম ফ্লেট বনাই বেছি দিম পইচা পাম আমি। তেনে হয়। সি বাপ্পেকে গোটেই মাটিকণ কিনিয়েই পেলালে নিজে!
ভালহে!
বা অ' ভা মানি গলোঁ দেই।
বহুতে মানে বহুত পইচা আজিকালি তোমাৰ, এনেকা-এনেকা সৰু সৰুৰ পৰা মানে বহুত পৰা মানে ডাঙৰ হৈ যায়গৈ আৰু
সি কিমান বা বহুত কষ্ট কৰিছে। প্রথমতে সি ছ ছবি আঁকিছিলে। ছবি তবি আঁকি এতিয়া মানে ব্লগিং চেনেল আৰু বনাই দিলে। ব্লগ বনাই
অ'হ। তোমাৰ এইফালে এনেকুৱা, মোৰ আমাৰ সেইকাৰণে ল'ৰা এটা আছে কৃষ্ণ বুলি কয়!
অ' অ' গম পাইছোঁ।
উম, দেখিছাই চাগে মোবাইল আছ সিও ল ল'ৰাটো বহুত কষ্ট কৰে দেই!
কষ্ট কৰে অ', আমাৰ সৰু পা এটা ধুনীয়া এটা উঠি গৈছে।
উম।
ডিম্পু চিম্পুটো বনিয়ে গ'ল আৰু
ডিম্পু- চিম্পুটো বনি
মোৰ এটা কথা মনত আছে এতিয়াও, মানে মই তেতিয়া চাইছিলোঁ দেই। সৰুৰ পৰাই চাওঁ না ডিম ডিম্পু আৰু তোমাৰ শৰব গৈছি
অ'হ।
ডিম্পুৰ ভিডিঅ', ডিম্পু যেতিয়া এক মিলিয়ন হৈছিলে
অহ।
তেতিয়া তোমাৰ শৰব যোশীও এক মিলিয়ন হৈছিলে। মোৰ মনত আছে এতিয়াও।
তাৰ পিছতে এ- এ-এ এতিয়া ডিম্পু ক'ত! শৰব যোশী ক'ত!
ভাবা -ভাবা, ডিম্পু এতিয়া তোমাৰ তিনি মিলিয়ন নে চাৰি মিলিয়ন হ'ব এতিয়া শৰব যোশী তোমাৰ চল্লিছ মিলিয়ন মান হ'ব এতিয়া।
পৰা চল্লিশ-পঞ্চল্লিশ মিলিয়ন হ'ব। অ'হ।
এইটো মানে কিহৰ কাৰণে হৈছে, গম পাইছা নে নাই এইটো
মানে তোমাৰ ঘূৰিব লাগিব দেই। খুব ঘূৰিব লাগিব।
ঘূৰিবতো লাগিব। লাগিব। আৰু এটা কথা
টাইম উলিয়াব লাগিব।
নিউ নিউ কন্টেন্ট, আৰু তোমাৰ আৰু এটা কথা কি জানা
উম।
তোমাৰ ডিম্পুৱে অকল অসমত ভিডিঅ' বনায়। অসমীয়াত ভিডিঅ' বনায়।
অহ।
অসমীয়াত ভিডিঅ বনালে, অকল অসমৰ মানুহখিনিয়ে তাক চায়।
সেইটোয়েতো অ'হ।
কিন্তু তোমাৰ শৰব যোশীয়ে তোমাৰ হিন্দীত কয়। হিন্দীত তোমাৰ ধৰি লওঁক গোটেই ভাৰতৰ মানুহ চাই না তাক।
সেইটোৱেইতো। অ'হ
ভাৰতৰ লগতে তোমাৰ পাকিস্তানৰ মানুহেও চা চায় কিছুমানে, পাকিস্তানৰ। বা- বাংলাদেশৰ মানুহেও চায়। আফগানিস্তা -স্থান -মান য'ত, হিন্দী -হিন্দী বুজি পাই আৰু, সিহঁতেও চাই ন? বহুত টাপ আহি যায় একদম ভিউজ চিউজ একেবাৰে পাঁচ ছয় মিলিয়ন ন
নকমেই অ', আকৌ আমাৰ সেইটোৱে আৰু এটা যে হেৰি ৰাইডাৰ এটা যে আছিল যে হেৰি
অ', ইউ কে জি'ৰ ছেভেন বাবু ভাইয়া।
বাবু ভাইয়া কেনে এক্সিডেন্ট এটা হৈছিল ন'? সেইটোৱে টো
কিবা জানো কিবা পাইলছ হৈছিল বোলো এটা
অ',
পাইলচৰ প্ৰব্লেম হলে বৰ দিগদাৰ বহুত দিগদাৰ কেনিবা
বহুত দিগদাৰ বাকী এইফালে কিবা এতিয়াতো আমি ফুৰিবলৈ যোৱাটো ভালেই হ'ব।
ভালেই হ'ব বাৰু দেই, তাৰ আগতে আমি বজাৰ চজাৰ কিবা অলপ কৰি লব লাগছিল বুজিছানে?
উম, বজাৰ চজাৰ এদিন ওলাবা আমি গোটেই কেইটাই ধুনাকৈ বজাৰ লৈ গৈ
কাইলৈ কাইলৈতো নোৱাৰিম বাৰু পৰহিলৈ ওলাবা পৰহিলৈ পৰহিলৈ আমি কিবা কিবি লম অলপ বস্তু কিছুমান লাগিব পাৰি ন' লাগিবই এনেও।
আমি শ্বিলঙলৈ গ'লে ধৰ আমাৰ ৰেইনকোটতো লাগিবই
ৰেইনকোট লাগিব আৰু তোমাৰ মানে কিবা সৰু যে ষ্টপ মানে জুই মেগি চেগি বনাবলৈ কাৰণে ধৰিলোৱা
আচ্ছা, আচ্ছা, আচ্চা।
গেছ সৰু চিলিণ্ডাৰ পায় একদম হাততে মানে সেই পাৰফিউমৰ বটলৰ নিচিনা তেনেকে মানে গেছটোৰ খুটি তাতে বনাব পাৰিম মানে পাহাৰত ভাবাচোন ঠাণ্ডা ঠাণ্ডা জাগাত একদম মেগি খাম আমি
মেগি খাম অ', ফিলটোয়ে কি মজা লাগিব হয় নহয়, প্ৰকৃত প্ৰকৃত। প্ৰকৃতিৰ লগত পুৰা মিলি আমি খাই থাকিম
প্ৰকৃতিৰ লগা এটা মানে হেৰি বনিব আমাৰ মেমৰি এটা বনি যাব আৰু।
মেমৰি এটা বনি যাব উম, তোমাৰ ফালে এনে তুমজাঙৰ ফালে এনেকা গ'লে যে তোমাক মেগীটো যে খাবলে দিয়ে তাত বহুত দামটো
দাম অ', ঐ এইটো কিন্তু কৰিব পাৰি ন' তুমি গম পাইছা নাই? পাহাৰ পাহাৰৰ যে মেগী ওলা বা এটা দোকান এখন মেগী পাই তোমাৰ মান্থলি তোমাৰ তিনি লাখ টকা তাত মান তাতকৈ কম নপ নহয় মানে
নহয় অ', তোমাৰ মানে এইটো কি আছিলে মানে পাহাৰৰ মানে অলপ কষ্টও কৰিব লাগিব হয় নহয়?
অ', তাকে তুমি চোৱাচোন তাত ধৰি লোৱা তুমি দশ টকীয়া মেগী এপেকেট সিহঁতে বনাই দিব ভাবা তুমি তেন্তে দশ টকীয়া দুপেকেট মেগি বনালে সিহঁতৰ গাত নালাগে
গাত নালাগে অ',
আমি কেইদিনমানৰ কাৰণে গৈ সেইডালো কৰি দিব পাৰো ন'?
সেইডাল কৰিব পাৰি মানে এনেকাটো শ্বিলঙৰ ফালেতো তোমাৰ লগৰ আছেই
আছে, আছে, আছে
অ', সিহঁতৰ ঘৰতে যদি আমি ধৰ প্ৰথমতে আমি যদি গৈ পেলাই কাপোৰ চাপোৰ কিনি থৈ পেলাই আমি তাপ পৰা যদি সিদায় তাকো লৈ যাম ধৰ, সি সিহঁতৰ গাড়ীতে ধৰ আমি গৈ পেলাই তাতে ধৰ দোকান সৰু এখন চালি এখন দি পেলাই বনালেও বহুত
বহুত বহুত বা এই দোকান নাচাই নহয়। মানুহে দোকান নাচায়তো।
কিছুমানেতো তোমাৰ টেবুল এখন দি পেলাওটো বহু তিনি লাখ চাৰিলাখ টকা ইনকাম কৰি আছে।
এ বহুত তুমি গম নোপোৱা এইবিলাক বা এই এই অকমান অকনমান জেগাৰ পৰা সিহঁতে তোমাৰ কিমান লাখ লাখ টকা পাই আছে।
সেইটোতো অ তোমাৰ মেগি লগত তোমাৰ পানী বটল চানী বটল
পানী বটল থাকিবই। পানী বটল ত আৰু তুমি পাহাৰৰ ইমান ওপৰত জেগাত যে পাঁচটকীয়া চিপচ পেকেটো দহ টকাত কিনে মানুহে।
অ